হেল্ল' হেল্ল' হেল্ল
হেল্ল
হেল্ল' অ শুনিছানে
হেল্ল শুনিছেনে
অ অ শুনিছো কি কৰিছা
আছো এ
এ আছো আৰু এনে
অ ভাত খালেনে
উ নাই নাই নাই
ঠিকে আছে নেকি অ
তুমি খালা
হা
উম তোমালোকে খালা
এ সময়ো
আচ্ছা বাকী কিবা কৰি আছা নিকি
একো কৰা নাই এনে আছোঁ
আচ্ছা
অঁ তুমি ফ্ৰি আছা যদি আমি অলপ বিহুৰ ওপৰত কথা পাতিব পাৰোঁনে
উম নিশ্চয়
হয় তুমিতো জানাই বিহু কেইটা কি কি
উম জানো জানো
অলপ কোৱাচোন বাৰু
বিহু মেইনকে আমাৰ মানে মাঘ বিহু আৰু বহাগ বিহ বিহুটো মানে বিশেষকে উ উদযাপন কৰা হয়
হয়
ফাষ্ট ত হল আমি মাঘ বিহুত আমাৰ আমাৰ গাঁৱত থকা গাঁৱৰ পৰিৱেশটো মানে একদম শলগ ল'ব লগা
হয়
মাঘ বিহুত ধৰি লোৱা এতিয়া আমাৰ মানে গৈ যেতিয়া ধৰা যেতিয়া জানুৱাৰী মাহৰ পৰা মানে আমাৰ গাঁৱৰ দাদা বা আমাৰ সমনীয়া বা আমাৰ ভাইটিসকলে মানে একেলগ হৈ মানে গাঁৱৰ পা বাঁহ মানে বাঁহ নৰা যিটো খেৰ একলগ কৰি মানে এটা ভে ভেলাঘৰ বনায়
হয়
তাৰপিছত আমাৰ উৰুকাৰ দিনা সকলোৱে ভেলাঘৰবোৰ বনায় একেলগে খানা খায় ফূুৰ্তি ফাৰ্টা কৰে আৰু তাৰ পিছদিনা ভেলাঘৰটো জ্বলাই দিয়ে আৰু মাঘৰ বিহুত বিশেষকে আমাৰ চুঙা পিঠা এটা থাকে আৰু লগতে সেনেকে আৰু ধেমালি কৰা যায় মাঘৰ বিহুত সকলো লগ বন্ধুৰ লগত বা ঘৰৰ পৰিয়ালৰ লগত
হয়
তুমি বিহু নাচানে
মই হয় মই বিহু নাচিব ইমান ভালকৈ নাজানো বাৰু অ অলপ অলপ জানো আৰু যিহেতু আমাৰ অসমৰ সংস্কৃতি আমি জানিবই লাগিব বাৰু তেনেকে আজিকালি মানে কি হৈ গৈছে আজিকালি আগৰ ল'ৰা ছোৱালী বোৰে মানে আগত আগৰ ছোৱালী বোৰ নে বিহু আহিলে বহু উৎসৱ আহিলে বহুত হে সুখী হয় বহুত মানে আনন্দ পায় মানে ধেমালি কৰে ফুৰ্ত ৰাতি ঘৰৰ পৰা ওলাই যায় অ বিহু নাচিব যাব কবাত মানে লগৰ লগত খেলিব বা থলিব উম মানে হেই কৰে আৰু খুব আনন্দ কৰে ফূৰ্তি কৰে কিন্তু আজিকালি ল'ৰা ছোৱালীবোৰ মানে কি হৈ গ'ল আজিকালি মা দেউতাকবোৰেও ঘৰৰ পৰা ওলাব নিদিয়া হৈছে ল'ৰা ছোৱালীবোৰ আৰুম ল'ৰা ছোৱালীবোৰ আজিকালি সেইবোৰৰ পৰা মানে ইমান তাৰমানে আকৰ্ষণীয় নোহোৱা হৈ গৈছে কাৰণ আজিকালি চবে ল'ৰা ছোৱালীবোৰ মোবাইলতে বেছি হেৰি চাই ম'বাইল চাই ঘৰতে থাকি বা টিভি চাব
হয়
আৰু মাক দেউতাকেও ক'ব যে ঘৰৰ পৰা বেছি ওলাব নালাগে ঘৰৰ লৰা ছোৱালী বেয়া হ'ব কিবা হ'ব বিশেষকে আজিকালি মাক দেউতাকৰো মানে ল'ৰা ছোৱালীবোৰক মাক দেউতাকৰ কাৰণে কিছুমান ল'ৰা ছোৱালী আগবাঢ়িবও নোৱাৰে।
কিছুমান কিছুমান মাক দেউতাকে যে যেনেকে কয় আৰু মানে ঘৰত পৰা ওলাই যোৱা মানে
হয়।
এনেকুৱা কৰে এনেকুৱা কৰে ত তেনেকে ল'ৰা ছোৱালীবোৰ আগ্ৰহ যাৰ আছে কিন্তু চব ল'ৰা ছোৱালী ল'ৰা ছোৱালী পিছ পৰি থাকে তেনেকেই আৰু। ছোৱালীবোৰ সিহঁত মানে মাক দেউতাকে ল'ৰা ছোৱালীবোৰক ওলাব দিব লাগে এইবোৰ কৰিব দিব লাগে হয় নাই।
হয়, হয়।
হয়নে।
উম হয় আৰু এতিয়া ধৰক ব'হাগ বিহুৰ আগত আমাৰ কৰ্মশালাবোৰ হয় বিহুৰ। মোৰ মতে সেইটোৱে আৰু মানে ঘৰৰ পৰা ওলাব দিব লাগে ফ্ৰীডম কৰিব লাগে।
হয়।
মানে গাঁৱৰ গাঁৱৰ পৰিৱেশত এতিয়া ধৰক গাঁৱত আছে বাৰু এতিয়াও বিহু অহা বিহুৰ আগে ল'ৰা ছোৱালীবোৰ সকলো ওলাই যায় ধৰক ভেলাঘৰ বনাব বা বহাগ বিহুৰ আগত কৰ্মশালাত মানে যাব। এতিয়া ব'হাগ বিহুত আমাৰ সকলোৱে লগ হৈ গাঁৱত এতিয়া হুঁচৰি খেদে বিহু খেদে সকলোৱে লগ হৈ এনেকে ফূৰ্তি ফাৰ্তা কৰে। এতিয়া আৰু আৰু এটা আছে কাতি বিহু কাতি বিহুত এতিয়া আমাৰ গাঁৱত মানে বিশেষকৈ হোৱা দেখা যায়। নে পথাৰত যে চাকি দিয়ে। হেল্ল'।
হয়।
অ'। আৰু বিহুটো যিহেতু আমাৰ এটা আৰু আজিকালি মানে বিহুটো এটা মানে ইণ্টাৰনেশ্যনেল হেৰি হৈ গৈছে মানে চবতে মানে বিহুটো থাকেই আজিকালি। যেনে অসমৰ এতিয়া অকল মানে বিহু অকল আমাৰ অসমতে নাই। মানে পৃথিৱী মানে আমাৰ ভাৰতৰ বাহিৰত মানো গৈছে বিহুটো। এতিয়া মানে বাহিৰত ত বহু বাহিৰৰ দেশৰ মানে এতিয়া নাগৰিকসকলে কিছুমানে বিহু শিকি শিকিব মানে ট্ৰাই কৰি আছে আৰু আমাৰ প্ৰায় আজি দুই বছৰ তিন বছৰ ৰ আগত মানে এটা ৱল্ড ৰেকৰ্ডো হৈ গৈছে বিহুৰ। মানে দহ হাজাৰ নাচনী যে এক একেলগে নাচিছিলে
ে আৰু
অ'। তোমাৰ অলপ নেটৱৰ্কটো প্ৰব্লেম দি আছে নেকি।
হয়।
হেল্ল'।
হয়, হয়। কলৰ দোষ হেল্ল' শুনি
অ অ হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' অ'কে দিয়া পিছে আজি তোমাৰ লগত এতিয়া কথা পাতি ভালে লাগিল নেকি আকৌ লগ পাম মানে আকৌ কথা পাতিম কেতিয়াবা তোমাৰ লগত বাকীটো ভালে আছাই অ'কে তেই দিয়া পিছে হ'ব দিয়া পিছে